অ' শুনা পাইছো
অ অ কি কৰি আছ?
মই এনেই আছিলো তুমি কি কৰিছা
এ বহ আছো অফিচৰ কাম অলপ আছিল তাকে কৰিলো
গধূলি চাহ তাহ খালা
খালোঁ
অ'
তহঁতে তহঁতে খালি আজি আজি কি বনাইছিলো জানো কল পিঠা এই জাহাজী কল অলপ আছিলে তাকে হেৰি দি পেলাই পিঠাগুড়ি দি সানি মেলি
উ
ভাল লাগিছিলে অলপমান সাতটা আঠটামান পিঠা জেঠাইৰ ঘৰলৈকো পঠাই দিছোঁ।
ভাল লাগে এনেকে মাজে মাজে খাই
এইবিলাক ময়োতো বহুত ভাল পাওঁ এইবিলাক পিঠা পনা খাই কিন্তু বনাবলে এলাহ লাগে ন
অহ তাকে
কিহেদি খালি চাহ সন্ধ্যা
আজি মই আমি লুচি আৰু আলু ভাজি খালো অহ অ আলহীৰ লগত খালো আলহী আহিলে সেইটোৱে ভাল আৰু ঘৰত লুচি আলু ভাজি বনাই
এনেই ইমান গ গৰমত ল'ব।
তাকে এনে অলপ কমতে কৰিবলৈ চাই। সহজতে হোৱা বস্তু।
চাবিতো পোৱা নাই এতিয়ালৈকে।
অ এতিয়া নাপালে কাইলৈ দেউতাৰ অফিচ খুলিবলৈকে দিগদাৰ হ'ব।
নহয় সেইটো এটা ডাঙৰ কথা জাননে মানে কি এনেকুৱা ইম্পৰ্টেণ্ট বস্তুবিলাক।
ইমান ভালকৈ ৰোঁতে ল'ৰা ছোৱালীবিলাকৰ। আহিলে খোজ খোজ কৰি থকা তাহাঁতৰ এটা অভ্যাস আছে ন।
থাকে থাকে এটা দুটাও নহয়। এককোচা চাবি গোটেই অফিচৰ দ্ৰয়াৰৰ, দৰ্জাৰ তেনেকুৱা চাবি আছিল।
মইতো বহুত ডাঙৰ কথা হ'ব নহয় কাইলৈ।
তাকে দেউতাৰ ভয়তে মুখ চুখ শুকাই গৈছে।
ত তলত তলত চাইছিলে তলত।
চবতে চোৱা হ'ল চবতে। তাতে চোৱা হ'ল।
থৈছিলে নে চাবিটো টেবুলত সেইটো কনফাৰ্ম নে
অ থৈছিল বোলে মনত আছে আজি আন অ থৈছিলে আজি অফিচলৈও গ'ল বিচাৰিলে তাৰপিছত দোকান এখনো সোমাইছিল দোকান এখনত গৈয়ো সুধিলে চাবি পাইছিল নেকি কিন্তু ক'তো নাই
ধুটিখন খুলি চাইছিলে
আহ চবতে চোৱা হল অ তাকে বাকী তুমি ক অফিচ তোমাৰ ঠিকে চালি আছে
চলি আছে অফিচৰ আৰু কামৰতো অন্তই নাই বহুত কাম এতিয়া তোক ফোনটো কৰাৰ আগতে অফিচৰ কাম অলপ কৰি ল'লো কৰিলৈ পেলাই তোক ফোন কৰিছো
অ তাকে চিকিৎসা বিভাগত কাম কৰা মানুহ বিলাক অ কেনেকুৱা লাগে
নহয় আজিকালি চিকিৎসা বিভাগ বুলি নহয়। হয় আজিকালি স্কুলৰ শিক্ষক বিলাকৰো বহুত কামৰ হেৰি জান নাই, আগৰ যেনেকে স্কুলৰ শিক্ষকবিলাকৰ ইমান কামৰ মানে হেঁচা নাছিলে কিন্তু আজিকালি বহুত হেঁচা চবৰে প্ৰতিটো বিভাগতে আজিকালি কামৰ বহুত হেঁচা
উম
তাতে আজি আজিতো দেখছিলো অফিচলৈ হেৰি আহিছে মিনিষ্টাৰ আহিছে আমাৰ তাতে কিবা উন্মোচন কৰিবলৈ এইটো মই বোলো যি হব হব আৰু নাচাও দেখা
উম
মানে ঘপককে কালি কালি ৰাতি দিছে মেছেজ পিয়ুষ হাজৰিকা আহিব সেইবাবে সকলো অহ, সেইবাবে সকলোকে মানে উপস্থিত থাকিবলৈ জনোৱা হ'ল। কিন্তু মই আচলতে কি হয় এক মই প্ৰস্তুত নাছিলোঁ সেইকাৰণে যাব নোৱাৰি মই শুক্ৰবাৰে গুচি আহো অ শনিবাৰে বন্ধ হলেহে মই শুক্ৰবাৰে আহো শনিবাৰে খোলা থাকিলে মই শুক্ৰবাৰে নাহোঁ তেতিয়া শনিবাৰে অফিচ কৰি আহোঁ আহি আকৌ সোমবাৰে ৰাতিপুৱাই যাবই লাগে
তাকে তোমাৰো ভাল কষ্ট হয়
কষ্ট মানে আৰু। এই কাম কৰিলে কষ্ট কৰিবই লাগিব। বচ নাই যিকোনো কামতে এতিয়া আমি যিকোনো কাম কৰিলে তাতে সময় দিব লাগিব কষ্ট কৰিবই লাগিব নিজৰ গোটেই খিনি তাত ধালি দিব
উম অ তা কি তুমিতো বহুত ৰোগীবিলাককো গুৱাহাটীৰ হস্পিতাললৈ লৈ লৈ আনা।
আমাৰ মানে আমাৰ বস্তুটোৱে তেনেকুৱা আমাৰ ধৰি লক স্কুল আৰু অংগনবাদী চেন্টাৰ বিলাক আমি কভাৰ কৰিব লাগে ডক্তৰ থাকে দুজন। এগৰাকী নাৰ্চ এজন ফাৰ্মাচিষ্ট থাকে তেওঁলোকে স্কুল অংগনবাাদী চেণ্টাৰবিলাক যাই আৰু মানে যাই পেলাই যিবিলাক ল'ৰা ছোৱালী বেমাৰী ল'ৰা ছোৱালী পায় সেইখিনি আমালে পঠাই দিয়ে সেইখিনি আমি জেগাই-জেগাই ধৰি লওঁক নগাঁৱত হ'লে নগাঁৱত কৰোঁ গুৱাহাটীত হ'লে গুৱাহাটীলে আনিব লাগে সেনেকে মানে সেই ল'ৰা ছোৱালীখিনি কেতিয়াবা মই নিজেও আহোঁ একদম মানে
সহজে গাঁৱৰ মানুহে একোৱেই বুজি নাপায় সেই মানুহ গুৱাহাটী মেডিকেল কলেজলৈ মই আনিম কৰিব লাগে গুৱাহাটী মেডিকেল কলেজ খনৰ এখন মহাসাগৰ। তাতে মানে অল যিকোনো মানুহে আহি একো মানে হেৰি
বোমাক বুজিয়ে নাপাব কিয়ত কি হয়?
একো বুজি নাপায় একোৱে বুজি নাপায়।
এতিয়া আমি নিজেইটো মেডিকেল কলেজত সাধাৰণতে দেখুৱাবলৈ যোৱা নহয় কিন্তু সেই গাঁৱৰ, মানুহখিনি বহুত সিহঁতে একো নাজানে বুজি নাপায় একদম,
উম,
আমাৰ মানে বি পি এল কাৰ্ডত আছে সেইখিনি মানুহকতো আমি সেইখিনি সহায় কৰিবই লাগিব নহয় জানো।
উম, আৰু এটা কথা কোৱাচোন তুমিতো গাঁৱে ভূঞে ঘূৰি ফুৰাত কি বেমাৰ চবতে বেছি দেখিছা তুমি মানে।
চবতছে বেছি হেৰি বেমাৰ, দাঁতৰ। ছালৰ আৰু হেৰি চকু
অ' ছালৰ তাহাঁতি ভাল হাইজেনিক জেগাত নাথাকে কাৰণে হয় চাগে। কিছুমান মানুহৰ চাফ চিকুণতা নাই সেইকাৰণে
আৰু হেৰি হয় কাণবিলাক গেলে কাণৰ যিটো পুজ ওলোৱা যে বেমাৰতটো আছে সেইটো হয় তাৰানে সিহঁতে সেই লেতেৰা পানী বিলাকত সিহঁতে
গেলাপানী বিলাকত ধৰি লও গা পা ভালকে নুধুৱে হাইজিন সিহঁতে ভালকৈ চাফা চিকুণকৈ নাৰাখায়
উম।
ছালৰ বেমাৰটো বহুত বেছি চকুৰ সমস্যা বেছি মানে ভিটামিনবিলাকৰ হেৰি অভাৱ
অ' আৰু চাক দাঁতৰ চাকে গুটকা গুটকা খোৱা কাৰণে হয়
গুটকাখিনি ধৰি লওক ডাঙৰ ল'ৰা ছোৱালীখিনিয়ে এনেওতো থাকে ন দাঁতৰ কাৰ। সেইবিলাক হেৰি হৈছে কেৰিজটো হয় যে দাঁত তাঁত ক্ষয় হয় কিছুমানৰ। কিছুমানৰ ধৰি লও এনেকে ক'লা কলা পৰি মৰি যায়। কিছুমানৰ দাতবিলাক ভাঙি যায়। দাঁতৰ টো বহুত সমস্যা ন ল'ৰা ছোৱালী বিলাকৰ দাঁতৰ কাৰণে দাঁতৰ আমি বহুত ল'ৰা ছোৱালীয়ে পাওঁ দাঁতৰ ড্টৰো আছে আমাৰ বিভাগ মানে সৰু সুৰা সমস্যা সেইটো উ যে মানে স্কুল আৰু অংগনবাদী চেণ্টাৰ ঠিক কৰে কিন্তু যদি সমস্যাটো ডাঙৰ হয় তেতিয়াহ'লে সিহঁতে নিব লাগে কাৰণ দাঁতৰ আকৌ চেয়াৰখন নহয় কাম কৰিব নোৱাৰে ন সেইকাৰণে হস্পিটেললৈ নিব লাগে মেডিকেল কলেজত নিব লাগে ডিষ্ট্ৰিক্ হস্পিটেলত নিব লাগে কিন্তু চৰকাৰৰ মানে এই যিবিলাক আঁচনি বিলাক বৰ ধুনীয়া কিন্তু দেই
অহ তাকেই আয়ুস্মান আঁচনিৰ নিচিনা
আয়ুস্মানত এতিয়া আয়ুস্মান কাৰ্ড যিখন দিছে সেই কাৰ্ডখনৰ যোগেদি মানুহে পাঁচ লাখ বহুত খিনি অসুবিধা দিছে
হম।
আগতে আছিলে অটল অমৃত অটল অমৃত কাৰ্ড খ বন্ধ হৈ গল এতিয়া আয়ুস্মান কাৰ্ড দিছে
আয়ুস্মান কাৰ্ডত চব বিলাক ফ্ৰী হয়
তাকে
আমাৰ এতিয়া হাৰ্টৰ পেচেণ্টটো বহুত পাওঁ আমি হাৰ্টৰ যিবিলাক বেমাৰ থকা সেইবিলাকো ধৰি লওক গোটেইি খিনি বিনামূলীয়া গোটেই বিনামূলীয়াকৈ তাহাঁতক মেডিকেল কলেজত অনা তাৰপিছতে বাহিৰতো পঠাই সিদিনাখন আমাৰ তাৰ এজনী এগৰাকী শিক্ষয়িত্ৰী শিক্ষয়িত্ৰী ছোৱালী তেওঁ মানে আমি পঠাইছোঁ বেংলৰ প্ৰথম এবাৰ গ'ল বেংগল'ৰৰ পৰা পঠাই দিলে অপাৰেচন নহ'লে তাৰ পিছৰবাৰ অপাৰেচন হ'ল আঠ ঘন্ দুটামান মানে অপাৰেচন হৈছে কিন্তু ছোৱালীজনী এতিয়া ভালে আছে জানানে মানে মই আমিও বিৰাট ভয় খাইছোঁ মোক ফোন কৰিছে যে ইমান দেৰি হ'ল হেৰি কৰিব লগা হ'ল ভেণ্টিলেশ্যনতো চাই ৰখাব লগা হ'ল
উম
কিন্তু পিছত আৰোগ্য হৈ আহিলে এতিয়া ভাল সিদিনাখন ফটো দিছে মোলৈ ছোৱালীজনী
উম। কিন্তু আৰু এটা কথা ন ইমান খিনি চৰকাৰে সাহায দিছে যদিও বহুত মানুহতো চিকিৎসালয়লৈ নাযায় জৰা ফুকা কৰিয়ে থাকি যায়। তেনেকুুৱাও মানুহ পোৱা যায় চাগে বেমাৰতো বহুত দিনলৈকে পুহি ৰখা।
অ আছে আছে ত ঘৰলে আমি যাব লাগে তাহাঁতক বুজাবৰ কাৰণে এনেকুৱা আমি বহুত লৰা ছোৱালী কিছুমান ল'ৰা ছোৱালী ধৰি লওক হাৰ্টৰ হেৰি আছে বুলি গম পালে গম পাই পেলায় তাহাঁতে যে অপাৰেচনত যেতিয়া মাতে অপাৰেচন এটা কয় সিহঁত কৰিব লাগে নহয় ইয়াতে মেডিকেল কলেজত তাহাতক যেতিয়া মাতে সিহতে নাজ
উম।
তাহাতক মানে বুজাবৰ কাৰণে আমি আৰু টীম যাব লাগে তাহাঁতৰ ঘৰে ঘৰে ঘৰত গৈ বুজাই মেলি তাৰ পিছত আমি আৰু পঠাও তেনেকে কিয় বহু ল'ৰা ছোৱাল সদিনাখন এটা ল' ল'ৰা এঘাৰ বছৰ হৈছে ল'ৰাটোৰ অপাৰেচন হ'ল গোপাল দাস বুলি এই আম আমাৰ কৰ লগুণদিয়নী সময়তে হেৰি তাৰিখে ধৰ
উম
এঘাৰ তাৰিখেনে কেতিয়া বাচ্ছাটো অপাৰচন হৈছে। মানে ফটো পঠাইছে মাকে কামবিলাক ভাল কাম কৰিও কিন্তু বিৰাট সন্তুষ্টি পোৱা যায় এনেকুৱা মানুহ খিনিক ধৰি লওক অকন সহায় যেন হয় অ সহায় কৰা যেন হয় কিন্তু এ সহায় যেন হয় সেইটো এটা কামটো কৰি খুবেই ভাল লাগে মই বহুত আনন্দ পাওঁ আৰু সেইখিনি কাম কৰি পিছত যে আহে সেই পিছত যে সেই ল'ৰা ছোৱালীখিনি আহে যে ভাল মোৰ বিৰাট মানে সুখ লাগে তেতিয়া কিবা এটা আমি ডাঙৰ কাম কৰিলো কিন্তু সেইখিনি মানুহে ধৰি লওক কথাবিলাক গম নাপায় পায় তাহাঁতক নুবুজালে সিহঁতে বুজি নাপায় তাহাঁতক বুজাব লাগিব। সিহঁতক বুজাই মেলি আনি কৰি গোটেই কামখিনি কৰিবলৈ তাহ
থাকে বহুত অবুজন মানুহ থাকে আৰু। বুজালাও বুজিব নোখোজে আজিও তাকে।
নহয় আৰু ভাবেই আৰু মোৰ অপাৰচন কৰিলে কিজানী মোৰ ল'ৰাটো মৰিয়ে যায়। এনেকুৱা এটা মনত ভাৱ থাকে, সেইটো থাকিব। প্ৰতি মাক বাপেকৰ সেনেকুৱা এটা ভাৱ থাকে।
কিছুমানে পুৰণিকলীয়া চিন্তাধাৰালৈও থাকে নহয়। চিকিৎসাৰ বা প্ৰযুক্তি যে কিমান উন্নতি হৈছে সেই কথাটো গমেই নাপায়।
ঠিকে আছে দিয়া উম অ।